চুখনি পাইছা।
শুনিপাইছো।
অহ কি কৰি আছিলা।
আছোঁ এনে।
আচ্ছা, আচ্ছা।
পঢ়া শুনা কৰা নাই একেদিন।
কৰো কেতিয়াবা ইচ্ছা কৰিলে কৰো, এতিয়া আৰু গৰম বন্ধ।
ছেকেণ্ড চেম, তোমালোকৰ ছেকেণ্ড চেম কেতিয়া শেষ হ'ল।
জুনৰ, জুনৰ ট্ৰেন মানে দহ তাৰিখ মানে শেষ হ'ল পৰীক্ষা। এতিয়া পৰা অ' অ' বন্ধ এবাৰ এক্সাম বহু জলদি শেষ কৰি দিলে।
আচা
ঘৰত থাকিও বৰ লাগে ইমানেই থাকি।
ছেকেণ্ড চেমত থাকোঁতে জুনৰ মে'ত কিমান মে মে'ৰ লাষ্টৰ মেৰ একত্ৰিশ দিনা নহয় জানো? অ' একত্ৰিছ দিনীয়া। মে' একত্ৰিশ তাৰিখে শেষ হৈছিলে, তাকে জুনৰ এক তাৰিখৰ পৰা আগষ্টৰ এক তাৰিখলৈকে বন্ধ দিছিলে আমাৰ জোনাৰ এক তাৰিখ পৰা।
দুইমাহ বন্ধ পাইছা।
উম।
কিমান বৰিং লাগিছে।
গলোঁ মই সিবাৰ মই শ্বিলং গৈছিলো।
অ' তোমালোকে তেওঁ ভালেই যাব পাৰা।
কিয় তুমি মানে নে দিয়ে নেকি।
দিয়ে বাট ইমান আৰু ঘুৰা ফুৰা কৰিব নিদিয়ে দিয়াচোন।
উম, ছোৱালী মানুহো এনেইও ঘৰতে থাকিব লাগে বেছি। বৰাপানী চাবলৈ এইফালে বেয়া।
কিয় বেয়া ছ ল'ৰা মানুহে যাব পাৰে ছোৱালী মানুহে কিয় যাব নোৱাৰে।
ক'ৰবাত, ক'ৰবাত বিপদত পৰিলে। আমি বা কিবা এটা কৰিলম।
পোৱালী সোমালে নাই।
এতিয়া ধৰা লোৱা কথা এটা কৈছো গাড়ী ধৰি লোৱা তুমি যোনখন গাড়ীত গৈছা।
অ'
এইখনকে টায়াৰটো ফাটি থাকিব আমি বাৰু ফিক্স কৰি দিম তুমি নিজে পাৰিবা।
সেইবোৰ নোৱাৰোঁ ব কিন্তু কিছুমানে পাৰে চবেই নোৱাৰে
নাই মেক্সিকো নোৱাৰে এইটো লোৱা মানুহ নহয় এইটো
যদি নিজে মানে, অকলে যদি যাব বিচৰা এইবোৰ শিকিব লাগিব
মই এইবিলাক শিকি থৈছো, কাৰণে এনেই সটো বহুত লৰা নোৱাৰে উম,
তাকে এইবাৰ ক'ত যাবা?
এইবাৰ ক'ত বন্ধ নাপালো, আৰু যাব নোৱাৰি এইবাৰ
কিয়?
চাৰি হপ্তাহ ইণ্টনশিপ হব ক'ত যাৱ পাৰি
আৰু
মোকো এ ঘৰৰ পৰা বন্ধ চন্ধ নাথাকিলে নিদিয়ে নহয়
অ', মান নিদিয়ে আৰু
বন্ধ থাকিলে দি এনে, উওচৰ পাজাৰ ক'বত যাম চাগে ভালকপুং, ভালোকপুং নাম শুনিছা?
বোৰ শুনিছো, চিনি নাপাওঁ
আমাৰ ওচৰতে মানে পিকনিক স্পট
এয়া, তোমালোকৰ এয়া যে আছে মন্দিৰটো ভৈৰৱ মন্দিৰ নে কিবা আচেচোন অ', মহাভৈৰৱ তাতে ওচৰতেনে
সেইখন মন্দিৰখন মোৰ কলেজ খনৰ ওচৰৰ পৰাহে ওচৰত কলেজৰ পৰা ধৰি লোৱা পাঁচ মিনিট দুই মিনিট লাগে।
অ',
কিন্তু, মোৰ ঘৰৰ তাৰপৰা দূৰ আছে ছেভেনটিন কিলোমিটাৰ মান হ
অ', অ', এইবৰে যাবৰ কাৰণে আমি ভাবিছিলো। কিন্তু কিবা কাৰণত যোৱাটো নহগ'ল মানে, তাতে আৰু মন্দিৰত
আচ্ছা-আচ্ছা আমাৰ ইয়াত তেজপুৰত দুখন ডাঙৰ শিৱ মন্দিৰ আছে হেৰি এখনতো মহাভৈৰৱ আৰু এখন চিঙৰি
আছে ন কিবা কিবি যাগা চাবা
আছে-আছে অগ্নিগড় ঢেৰ আছে।
উ, উম আগ্নি আছে
অগ্নীগড় আহিব পৰা মহাভৈৰৱ মন্দিৰ তুমি বহুত বেছি ভাল পাবা এৰি মন্দিৰ শিঙৰিখন
সেইটো মহাদেৱৰেনে
উম, শিৱৰ শিৱৰে হয়
যাৱ লাগিব ৰবা নেক্স বছৰ চাওঁ চাগে
উম আহিলে কবা শি শি উ
অ', অ', যাৱলাগিৱ
শিগৰিখন আমাৰ মানে পূজাইচোন আমাৰ ৰিলেটিভে বাৰু
তুমি চাই থকা ন তাত
চিঙৰি অ, শিঙীত যোৱা হৈ থাকে বা মহাভৈৰৱতকে বেছি শিঙৰ এতিয়া যোৱা হয়।
মানে সেইটো বেছি ভাল লাগে।
অ, তাত মানে অলপ ফিল্ডটো বেছি ভাল লাগে তাত মানে, মৰা বিাৰুতো তোমাৰ অলপ মানে কি আৰু মানে বেছি ষ্টেণ্ডাৰ্ডটো তাতে তাতে মানে গৈ ভালেই পাবা বেয়া নাপা বহুত মানে ধুনীয়া আৰু দেখাঁত। কিন্তু মানে নেচাৰেল ফিলটো ত', বেছি পাবা এই শিঙুৰী শিঙৰিততো উ মেলাও হয় তোমাৰ শিৱৰাত্ৰিত। সাতদিন
সাতদিন হয়।
উম, বহুত ডাঙৰ মেলা তোমাৰ মানে কিমান পোন্ধৰ কিলোমিটাৰ মান দূৰ পা মেলাই বহি যায়।
ডাঙৰে হয়
বহুত ডাঙৰ মানুহ হেৰালে নাপায় আৰু
হেৰালে আৰু। তুমি ইয়াত আহি পাইছা কামাখ্যা মন্দিৰ?
মই কামাখ্যা মন্দিৰ আজিলৈকে গৈয়ে পোৱা নাই।
অম্বুবা অ- অম্বুবাচী হৈ গ'ল।
অ', যাব মন আছে বাৰু, কেতিয়াবা।
উম, আহিবা আহিলে।
এই মানে, কি বুলি কয় ক'ব নাপাই বাৰু এই বেছি ভিৰ হৈ যে মানে অলপ অশান্তি পাওঁ।
বেছি মানুহ হয়।
অ', মানে অলপ ভিৰ চিৰ পৰা মানে মোৰ অলপ উম
বহুত বহুত মানুহ সেইকাৰণে মোক এইবাৰ মানে যাব নিদিলে।
উ, নে বেছি ভিৰ থাকিলে মই ইমান নোৱাৰোঁ মানে সেইকাৰণে
অ', আমাৰ মানে এয়া গৈছিল মামাহঁত গৈছিল। সিহঁতে ৰাতিপুৱা মানে দুপৰীয়া গৈছিল ৰাতি তিনিটা বজাত আহিছিল।
আচ্ছা আচ্ছা।
দুপৰীয়া তিনিটা বজাত উম, বহুত মানুহ হৈছে। এইবাৰ বোলে হায়েষ্ট হৈছে।
বাহি বাহি গৈ থাকিব বস
উম, উম বহুত মানুহ তোক মানে বছৰত বাঢ়ি যায় থাকে ন।
উম, তাকে বাঢ়ি- বাঢ়ি বাঢ়ি গৈ থাকে ন চব বস্তু।
অ', মানে খোজ পাতিবই জাগা নাই উম, উম। আৰু ঘৰৰ ওচৰৰ ভাল নালাগে দিয়াচোন যাব।
অ'। ঘৰ মানে ইমান ওচৰ নহয় বাৰু ত্ৰিশ কিলোমিটাৰ মান হলেওঁ ওচৰে আৰু।
সেয়াই তেজপুৰতে ন।
অ'। আমাৰ ওচৰতো মেলা এখন হয় তোমাৰ এই এ' কি কলিয়া গোসাঁই থান বুলি কয়। কৃষ্ণঁ মন্দিৰ
অ' অ', শুনিছোঁ নাম।
তাতে তা- তাৰ মেলাখন ইয়াতকে সৰু কিন্তু ডাঙৰেই বাৰু হেয়ি ইনে শি- শিঙঁৰিতকে সৰু। উম।
সেইটো মানে কি, কেতিয়া হয়?
সেইটো ফাঁকুৱা ফাঁকুৱাত হয়। পাঁচ পাঁচ দিন হয় টোটেল। অ', মোৰ একদম ঘৰ একদম হেৰি তোমাৰ, একদম ঘৰ ওচৰতে আৰু। বহুত ওচৰত।
অ' আমাৰ ৰাসখন যে হয় এ' মোৰোঁ মানে ঘৰৰ ওচৰতে আৰু মানে ৰাসখন। বাকী অচ টমী হয়, দুৰ্গা পূজা হয় একে জেগাতে হয়, ঘৰৰ ওচৰতে।
তোমালোকে শঁৰাই চৰাই দিয়া চাগে?
হ অ' দিওঁ দিওঁ।
যাম খাই পাই খুৱোৱাকুচিত কেনেকুৱা হয় চাবলৈ।
অ' আহিবা আহিবাৰ এই নৱেম্বৰত হ'বই নহয়। টুৱেণ্টি নৱেম্বৰৰ টুৱেণ্টি ফ'ৰৰ পৰা ষ্টাৰ্ ৰাস।
এইবাৰে?
উম।
ৰাস পূৰ্ণিমাৰ কথা কোৱা নাই জানো?
অঁ', ৰাখ ৰাখ।
অ' মানে এইবাৰ এ্জামত পৰিব ৰাস।
একগ্জামলৈকে।
উম, তোমাৰ এক্জামে পৰি ৰখা।
অ' তাত কিবা হয়।
অ', আমাৰ ইয়াতেকৌ ৰাস বহুিন হয় নহয় নৱেম্বৰ যদি টুৱেণ্টি ফৰ ৰাস পূৰ্ণিা হয়।
অ' এঘৰ দিন ন দিন হয় ইয়াত।
আমাৰ দুমাহ হয়।
দুমাহ?
উম।
আমাৰ তাত খুব বেছি তেৰ দিন।
অ'। বেছি হলেও বা ইমান ভাল নালাগে মানে ট্ৰেইনতটো ট্ৰেইনতটো নোৱাৰি গলেও ভাল নালাগে চাই।
আৰু ইমান দিন যাই থাকিবও ভাল নালাগে দে
অ' মানে ৰাস পূৰ্ণিমা ধৰি লোৱা এইবাৰ যদি টুৱেণ্টি ফ'ৰ নৱেম্বৰত হয় তেন্তে জানুৱাৰীলৈকে হ'ব।
অ'।
মানে আজিকালি ৰাসখন গোটেইকে বহুত জেগাত হ'ব লৈছে সেইকাৰণে।
আমাৰ ইয়াত মানে বহুত আগৰ পৰাই হয়।
অ'।
শুৱালকুচি আমাৰ ইয়াত বহুত বহুত বহুত ফেষ্টিভেলে হয় আৰু। অষ্টমী, দুূৰ্গা পূজা, মনসা পূজা, শীতলা পূজা, চব পূজাই হয় ৰাস হয়।
আচ্ছা আচ্ছা মনাসা পূজা কেতিয়া হয়?
মনসা পূজা এয়া আগষ্টৰ সোতৰ তাৰিখৰ পৰা।
কেইদিন হয়?
চাৰিদিন হয়।
আচ্ছা। আগষ্ট তোমাৰ এনে বয়স কিমান হৈছে?
টুৱেণ্টি।
টুৱেণ্টি হ'ল নে নাই?
হৈছে হৈছে এয়া আজি এপ্ৰিলত হৈ গ'ল।
আজি হৈছে?
এপ্ৰিলত হৈ গ'ল।
অ' এইটো। আচ্ছা মানে দুইহেজাৰ ছয়।
উম,।
আচছা। ডাঙৰ এ হ'লা মানে। ডাঙৰ এ হ'লা মানে।
অ' সেইটোতো হ'ব লাগিবই আৰু।
তোমাৰ এনেই কথা কিন্তু কিন্তু ল'ৱাৰ আচম টাইপৰ নালাগে কিন্তু আমাৰ মানে ইয়াৰ টাইপৰ লাগে অলপ।
মানে ইয়াতে সেনেকাে কথা পাতিব লাগে ন সেইকাৰণে
উম, মানে নহয় নহয় তেনেকুৱা মানে লৱাৰ আচাম টাইপ নালাগে মানে।
অৰিজিনেল মানে অৰিজিনেল ভাষাটো নহয় আৰু। মানে মই তোমাৰ লগত যেনেকে কথা পাতি আছোঁ সেনেকুৱা ভাষা নহয়।
অ', গম পাওঁ তাতটো অলপ কিবা মানে বেলেগ চলে।
অলপমান বেলেগেই হয় দিয়কচোন।
উম। এই তোমাৰ দিয়কচোন দিয়কচোনটো তাৰ ষ্টাইলটো বেছি চলে।
হা?
মানে এই তাতে কলা হয় দিয়কচোন এইটো এইটো মানে তাত অলপ চবেই কয় মানে মই অলপ মানে নটিচ কৰিছো।
অ'। এইটো মানে মোৰ বেছিকে আহে দিয়কচোনটো মানে এতিয়া আহিছে।
এইটো চবৰে এইটো চবৰে এইটো মানে মই বহুত শুনিছো। দিয়কচোন দিয়াচোন। আকৌ এটা কয় মোটামুটি ঠিকে আছে।
আৰু আমাৰ ইয়াত কেনেকুৱা মানে এৰিয়া এৰিয়া হিচাপে চবৰে মানে ভাষাবোৰ বেলেগ বেলেগ।
অ', আচছা।
আছে কিছুমানৰ মানে একদম মানে বেয়া। কিছুমানৰ ভাল ভাল আৰু মানে চব মানে একে নহয় যেনেকে আপৰ আচামৰ মোৰ চব একেই ন লিখিত বালয় তোমালোকৰ তাৰে আমাৰ ইয়াত মানে কেনেকুৱা মানে বেলেগ বেলেগ আৰু মানু
অ', নাই আপাৰ আচামতটো অলপ কিন্তু সেইটো কেৰক এটা আছে।
মানে গম পায় লয়াৰ আচাম আপাৰ আচাম।
অ', আপাৰাসামত তোমাৰ ক্ৰেক এটা আছে সিহঁতে ভাষাটো মানে এই ৱৰ্ডবিলাক অলপ হেৰি হয়। উম, অলপ মানে মুখত নাহে সিহঁতৰ।
আৰু আমাৰ ইয়াত মানে এইটো ন'চলে হেৰিটো যে তোমালোকে যে কোৱা হেৰি। আমাৰ ইয়াত হেৰিতো মানে নকয় মানুহে।
কি বুলি কয়?
সেই সেই বুলি কয়।
সেই সেই। মই কি বুলি কম মই নলবাৰী আমাৰ নিজৰ আছে যে সেইকাৰণে জানো মানে তাৰ অলপ ভাষাটো। নিজে ক'ব নাজানো কিন্তু বুজি ধুনীয়াকে পাওঁ।
খাওঁ। অসমীয়া ভাষা আৰু কিছুমান।
যে লৱাৰ আছামত কি গোটেই কেইখন ডিষ্ট্ৰিকতে এইটো চলে নেকি?
মই ক'লো ন মানে চবতে বেলেগ বেলেগ হয় এতিয়া নলবাৰীটো ফালে ভাষাটো বেলেগ হয়। আমাৰ ইয়াত ভাষাটো অলপ বেলেগ বাকী বৰপেটা ছাইডত বেলেগ। গুৱাহাটীৰ ছাইডে বেলেগ এনেকুৱাকৈ মানে জাগা চাই বেলেগ বেলেগ হয় আৰু।
আচ্ছা আচ্ছা কিন্তু ষ্টাইলতটো প্ৰায় একেই কিন্তু।
ষ্টাইলটো একেই হয় কিন্তু মানে কথা কোৱাৰ যিবিলাক মানে ভাষা থাকে সেইবিলাক বেলেগ।
আচ্ছা আচ্ছা উম।
চব এতিয়া মানে লিখিত বা কথিত নচলে কিছুমানে লিখিত কই কিছুমানে কথিত। নহয় হেনেকুৱা।